হেল্ল'।
অঁ' শুনিছো কোৱা, কি কৰিছা?
অ' এতিয়া শুনিছা নে?
অঁ', শুনিছো-শুনিছো।
কি কৰিছা?
মই এয়া কলেজৰ পৰা আহি পেলাই অকণমান শুলো, শুই উঠি পেলাই এই বহি আছো এনেই বাহিৰতে।
ভালে আছা?
ভালে আছো অঁ' ভালে আছো। তুমি?
অঁ' ভালে আছো, ভালে আছো। ঘৰত ভালনে?
অ' ঘৰত ভালেই আও।
মাঁ-দেউতা ভালে আছে? অঁহ', -অঁহ', - খোৱা-বোৱা মানে আমাৰ বৰবিয়া এটা হৈ আছে। ৰাতিপুৱা এনেই বইলকে ভাত খালো আৰু, এতিয়া খোৱা নাই খাম'হে আৰু অকণমান লাহেকে। এইসোপা মেগী বইল কৰিম, বইল কৰি কিনি
অঁহ', -অঁহ', -অঁ', -।
তেনেকে খাম আৰু অকণমান। ছোৱালীয়ে ওচৰতে বাৰ্থডে এটা আছে বাৰ্থডে লে গৈছে। জেঠাইকৰ পুতে'ক আজি বাৰ্থডে, বাৰ্থডে লে গ'ল। ই- স্কুলৰ পৰা আহি। উম' তাৰপা বাকী আৰু অঁহ', -অঁহ', -অঁহ', - আছো-আছো দিয়া। এইবাৰ গৰম বন্ধ দিব নহয় চাগে?
গৰম বন্ধ কেইদি নো পাওঁ, আ ক'লে যে আমাৰ এইবোৰ মাতিলেই যাবই লাগে, এতিয়া ইন্টাৰ্নশ্বিপ হৈ আছে। ত্ৰেইচতাৰিখলৈকে ইন্টাৰ্নশ্বিপ আছে, আকৌ সেইবোৰ ৰিপৰ্ট বনাই মেলি জমা দি মেলি কেতিয়া আজৰি হওঁ আৰু নাজানো।
অ, আহিবা এদিন অহ', বন্ধতে আহিবা আমাৰ এইফালে ফুৰিবলৈ।
অ' বন্ধতে যাব পাৰিম বাৰু। তোমলোকৰ সেইফালে পাহাৰ আছে হেনো?
অঁ' পাহাৰ আছে, পাহাৰ আছে, পাহাৰলৈ যাব পাৰিবা। আহিবা ভাল লাগিব। হেৰি- বন্ধ তেওঁ পোন্ধৰ দিন মান পাবা চাগে?
এ' পাম কেইদিনমান পাম। আগষ্ট মানে পোন্ধৰ আগষ্টৰ পিছৰ পৰাহে ভালকে ক্লাছ হ'ব।
অঁহ', -অঁহ', -হয়। উম।
হয়, ছাগে।
অঁহ', -অহ', -অহ', -অহ', -।
এতিয়া পামেই কিন্তু এইবোৰ পথাৰ ঘৰ থাকে যে, মাহঁতৰ, দেতাহঁতেও পথাৰলৈ গুচি যায় আৰু অলপ ব্যস্ত হৈ পৰে যে।
অহ', - এনেই মাটি ৰুইছে নে নাই ৰোৱা নহয়?
মাটি ৰোৱা নাই। কঠিয়া অলপমান পাৰি থোৱা আছে সেইখিনি আগতীয়াকে ৰুব পৰা হৈ হ'ব বাৰু। কিন্তু অলপমান কঠিয়া সিদিনাখন পাৰিছিলে, বৰষুণো দিলে জানো এতিয়া কঠিয়াখিনি কি হয়।
অঁহ', - অঁহ',। এয়া সাতৰ পিছৰ পৰা ৰুব পৰা হ'ব চাগে।
এতিয়া ৰুব পৰা হ'ব আও। প্ৰথমতে আমাৰ এই বামখিনি আ- ইফালে পথাৰ এখনত লৈছে, তা'তে সেইখিনি ৰুই ল'ব লাগিব তাৰপিছত'হে এইফালে আহিব আৰু।
আহা অঁ', -। আমাৰো এই হেৰি এইটো কি উম' কঠীয়া পাৰি থৈছে আৰু এতিয়া সাতৰ পিছৰ পৰা ৰুব আৰু।
অহ', -অহ', -।
তুমি পথাৰলৈ যোবা নে?
পঠালে যাওঁ যাওঁ অ পথাৰলে যাওঁ মানে মই এইবোৰ টিউচন চিউচন ৰুব জানো আৰু আমাৰ ৰুবও লাগে কঠীয়াও তুলিব লাগে
অ অ অ এইটোয়ে আজিকালি মানুহবোৰ মানুহবোৰকৰ খেতি বেছি দিন নহয়য়ে হেৰি কি গৰু নাই নহয় আৰু ট্ৰেক্টৰে লগাই মেলি পেলাই অ
লাগীয়ে যায় খেতিত নমাৰ পিছতে আৰু
অ সেইটোয়ে আৰু ট্ৰেক্টৰ বিঘাকে বোকা দি দিব লাগে আৰু
উম আগৰ নিচিনা নহয়া নহয় নিজৰ নিজৰ ঘৰৰ গৰু অকমান অকনমান হাল বাব দিব তেনেকুৱা নহয়
নহয় সেইটোৱে এবখলা দি দিব আও
উম একেইদিনে খনিয়ে ৰোৱনী মাতিব
সেইটো আমাৰ পাঁচ দিন মানত উঠিয়ে যায়গে মানে গোটেই খেতিখিনি এনে দিন হিচাপে ৰুবলে পাঁচ দিন মানহে লাগে
অ অ অ
অ সৰহ সৰহকে ট্ৰেক তই মানে কি কমকে বাবলে নাহে যে সৰহকে ভাড়া বাই পেলাই দি দিয়ে অ অ ঠিকে আছে ঠিকে আছে উম দাদা নবৌ হত ঠিকে আছে জ্বলে
অ কোৱা
এ ল'ৰা ছোৱালী কেইটা পৰীক্ষা হৈ আছে অ পৰীক্ষা চলি আছে যে উম ছোৱালীয়ে এবাৰ অ ছোৱালীয়ে এবাৰ মেট্ৰিক দিব মেট্ৰিক দিব অ
উম উম পঢ়িছে নে তাই
পঢ়িছে আ তাকেহে অ সময়ে নহয় দেখোন ছোৱালীৰ ই স্কুল টিউচন আহি মানে একদম ৰাতিপুৱা টিউচন থাকে তেওঁ পঢ়িছে আৰু উম
এ এতিয় টিউচন চিউশচন কৰি মেলি আজৰি হ'বলৈ কোৱা মানে এই পৰীক্ষালে তিনিমাহ দুমাহ মান থকাৰ পিছত সেইবোৰ এৰুৱাই দিবলৈ ক'বা আৰু তেতিয়া নিজৰ মাথাই পঢ়িবলৈ দিবলৈ
অ সেইটোৱে সেইটো সেইটোৱে
সেইটো টাইমত টিউশচন দিয়াই মানে লাভ নাই আও
উম উম
একণ্টিয়ামান বা ঘৰলে আহিছিল অলম দিনৰ আগত এতিয়া অহা নাই এতিয়া খেতি নামিলে সিহঁতক খেতি উঠিলেই
অ খেতি উঠিলেই
অ সিঁহতৰ তাত বহুত আগতীয়া খেতি
অ অ
সিহঁতক খেতি উঠালে কৰি মেলি ৰাইজে এই বৰষুণৰ গিদিনতে কৰিলে
অ অ বৰ আগতীয়াকে একেবাৰে খেতি উঠিলে পাই বাকী হেৰি সেইফালে পানী দুনী কেনেকুৱা পানী হৈছিলে নে
এ আমাৰ এইফালে বহুত পানী আজিৰ পৰাহে অকণমান ৰ'দ দিছে
অ পানী ঢেৰ হৈছিলে
কোনফালে অ অ
এ মাছ চাছ ওলাইছিলে নে
মাছ মানে চেপা পাতিলে এটা দুটা থাকে আও
অ এনেই মাছ বেলেগকে নাই আও
আছে আছে কি কৈছা
অ এনে বেলেগকে নাই আৰু তোমাৰ আলহী দুলহী আহিছে নে কিনো
নাই নাই আলহী নাই সেই জেঠাই এজনী মাতিছে।
অ অ অ
উম উম
তুমি তেতিয়া আহিবা দেই তুমি পাহাৰত
অ অ ম মই যাম অ যাম যাম
অ
তেওঁলোকৰ সেইফালে ৰব বাগান আছে নেকি
অ ৰ'ব বাগান আছে অ
অ অ ৰ'ব বা বাগানৰ ফালে তেতিয়া ফুৰিব যাব পাৰিম আও ছোৱালী ডাঙৰে ডাঙৰে হ'ল চাগে ন
অ ছোৱালী ডাঙৰে হল ডাঙৰে হ'ল
অ স্কুল গৈছে।
অ স্কুল এবাৰ ক্লাছ থ্ৰী নহয় ডাঙৰ হ'ল তুমি ইমান দিন অহা নাই আও
অ তাইক দেখাও নাই বহুত দিন লগো পোৱা নাই আও তোমালোকক
তাকেহে উ আহিবাচোন এতিয়া এইটোৱে অ আজিকালি মানুহবোৰ মানে সময়বোৰ নাইকিয়াই হ'ল অ সেইটো বেয়া পায়ো লাভ নাই মানে আও কি আও চব ব্যস্ত হৈ পৰিলে আও ব্যস্ত হয় সেইটোৱে আৰু
কানো কা লাগি সময় দিব কোনে কাক সময় দিব
সেইটো সেইটোৱেই হৈ পৰিছে আও আজিকালি উ অ এ ফোন চোন এটাকে কৰিবাচোন ফোন এটা কৰিলেও ভাল লাগে নহয়
অ ফোন চোন কৰিবলৈ মানে কি হয় জানা নাই এইবোৰ কলেজ যাওঁ টিউচন কৰোঁ আকৌ ফিল্ডলৈও যাওঁ অকণমান দৌৰিবৰ কাৰণে তাৰপিছত আহি মেলি ভাগৰো লাগে সোনকালে শুওঁ মানে একদম ৰক্ষাই নাই মানে আৰু কি হয় জানে নাই আজিকালি মানুহৰ কি হৈছে এই আজৰি সময়কনো ফোনটোতে সোমাই যাও যে
অ সেইটোৱেই এ আজৰি হৈ পেলাই অকণমান এই ভাগৰ লাগিছে একণ সময়তে পৰি পেলাই মোবাইল টোকে ধৰক কালে এনেই কিবা কিবি চাই মেলি সময়কন সেইদৰে গুচি যায়
অ সেই গুচি যায় অ আৰু ফোনটোত লাগি গলে। কিমান কথা পাহৰি যায় মই তাকে ভাবোঁ দেই আগতে পৰিৱেশটো কেনেকুৱা আছিলে স্কুলৰ পৰা আহো কি পঢ়িলেও পঢ়িলো নপঢ়িলেও নাই মই ওলাই মেলি যাওঁ চব কথা গম পায় ঘৰত যাওঁ সিঘৰলৈ যাওঁ ন কিমান ভাল লাগে আজিকালি নিজ নিজে অনুভৱ কওঁ মানে নিজে যে বহুত সোমাই পৰিছো নিজে অনুভৱ আকৌ ফোনটোতে সোমাই পৰিছোঁ মানে
হয় হয় হয় একদম মানে সেই কথাটোৱে মানুহৰ বহুত যিমান পাৰ ফোন নোলোৱাকে থকা মানুহখিনি বহুত শান্তিত আছে দেই সেইটোয়ে মানে কাম বন কৰি মেলি এতিয়া আজৰি হৈ পেলাই এ আজৰি হলো একণ সময় ফোন চালো আও সেইকণ মানে ফোনতোক দিয়া আগতে হে হয় সময়কণ
আৰু ফোনটোত দিয়া মানে ইফালে আকৌ বেছিকে আকৌ দহ মিনিট এটা যায়ে নহয়
যায়ে নহয় সেইটোৱে বেছি হৈয়ে যায়গে নহয় এই একন চাই আছো একন চাই লওঁ এইকন চাই লওঁ মই আজি সেইয়া ছোৱালীক স্কুল স্কুলৰ পৰা আনিবলৈ যাবলৈকে মানে সময় হেৰি হৈ গৈছেগে চিনেমা এখন চাই থাকিলো এ চিনেমাখন শেষ এৰি থৈও যাবলৈ মন যোৱা নাই মানে কি আহি চাবলৈ আকৌ নহব আৰু প্ৰথম চাই থকা হেৰি টোও বেলেগ ইণ্টাৰেষ্টও বেলেগ তাৰ পিছতে মানে সেই তেনেকুৱাই হয়গে আৰু
এই ফেচবুকত যে দি থাকে চিৰিয় চিৰিয়েল বুক আধা আধা বোৰ যে মোৰ মানে কিছুমান চিৰিয়েল‌ চাই চাই মানে এনেকুৱা হল যে মোৰ মানে সেইটো মানে সেই সেই খণ্ড দেখিলে সম্পূৰ্ণকে নোচোৱালকে মোৰ মনটো ভালেই নালাগে
মনে মনটো ভালেই নালাগে আকৌ এই সম্পূৰ্ণখন আছে নেকি আৰু ইয়াৰ পিছত
অ আছে আছে নেকি অ সেইটো তেনেকুৱা এটা ধাউ ধাউতি লৈ থাকে
সেইটোৱে মোৰো সেই একে ইখণ্ডৰ পিছত চাই আজিকালি
তাতে মানুহ সোমাই সোমাই আৰু একদম মানে
উম
কিবা আজি গৰমতো বেছি লাগিছে গম পাই
বহুত গৰম বহুত গৰম এইকেইদিন মানে কি হৈছে সেই ৰ'দ দিছে যদিও পিছবেলা বৰষুণ
বৰষুণ এই বৰষুণে বৰষুণে মানুহৰ গা বোৰ কোমল হৈ গৈছে যে বৰষুণে বৰষুণৰ গাবোৰ কোমল হৈ গ'ল ন
আজি তাকেহে অ ফেনৰ তলতো থাকি পেলাই শান্তি লগা নাই মানুহৰ ইমানেই অ ফেনৰ হাৱাবোৰ কিবা গৰম হৈহে গৈছে
উম কলেজলৈ গৈছিলো কলেজৰ পৰা কলেজৰ ফেনৰ তলৰ আছিলো ঠিকে আছিলে ওলাই আহি পেলাই মানে উশাহ চুশাহ বন্ধ হৈ যাব যে এতিয়া আৰু নাইন ঢলং পলং হৈ গৈছে স্কুটি নামি পেলাই ৰৈ দিছো আৰু বায়ে ফোন এটা কৰিছিলে সেইকনতে অলপমান দেৰি ৰৈ লৈছো
অ
ইমানেই মাথা ঘূৰাই গৈছেগে
স্কুটি লৈ যোৱা।
স্কুটিলৈ যাওঁ অ'।
অ', অ', অ',।
তাৰপিছত কলেজৰ পৰা এইফালে আহ নে মুখতে ৰ'দতো পৰে নহয় আকৌ কেনেকুৱা লাগিছে। তে অ ঘৰ কেতিয়া পাওহি কেতিয়া হেলমেটটো খুলি পেলাই ফেনৰ তলত বহো মানে তেনেকুৱা লাগি গৈছে।
হয় হয় হয় অ মায়ে হে কিবা তাঁত চাত লগাইছে নে।
মায়ে গামোচা লগাই থৈছে এতিয়া।
অ', গামোচা লগাইছে কেইখন।
বিছখন লগালে বিখন।
অ', অ', অ', মা ছাগে তাততে লাগি আছে।
মা থাকে এনি টাইম আজ য থাকাই থাকাই
আহ হ ক দিয় হা। সেইটো এই ফোনবোৰ চাই থকাতকৈ সেইবুকতে যদি কেনেবাকৈ ব্যস্ত হৈ থাকিব পৰা হয়
এতিয়া মানে মোৰ চাদৰ এখন দহি বাতিবলৈ চাৰি পাঁচজন মান বাতি থৈছো এতিয়া চাদৰখন মোৰ দহি বতা হ'লে হৈয়ে যায়।
অ'।
কিন্তু মানে মই দৰি ৰাতিব পৰা নাই মানে এতিয়া এয়া হে এয়া। ফোনতে লাগি মেলি থাকিলো ফোনতে লাগি মেলি থাকি পেলাই আৰু
ফোনটোতে সোমাই যোৱা হয় আৰু।
অ', এতিয়া সেই কাপোৰ কানি সুমোৱাই মেলি কাপোৰ কানি জাপ পি সেয়া সেই কোৱে নোকোৱা আক গধূলিয় এতিয়া বৰতীয়া হৈ আছে তেতিয়া বৰতীয়া ভাতো সোনকালে বনাবই লাগিব। উম, সেইটোৱে মানে আৰু কি হয় এতিয়া তোমাৰ সেই চাদৰখন আকৌ ভাত পানী খাই মেলি পেলাই ইমান ভাগৰ লাগে। টোপনি ধৰা আগতে লাগে তাৰপৰা শুইে থকা হয়। মই তাক এতিয়া ভাবিছো দেই মোবাইলটো নথকা হ'লে চাদৰখনো দহি ডাল বাতি হ'ল হেতেন।
অ', তো আকৌ মোবাইলে যে মানুহক খাই দিছে আৰু দেই। একদম খাই দিছো আৰু নাচাওঁ বুলি ভাবিলও মানে নোৱাৰি মানে নাচাওঁ বুলি ভাব নোৱাৰি অ' আৰু ৰিচাৰ্টো নাথাকিলে মনটো ইমান কিচকিচাই থাকে। ইচি ৰাম ৰিচাৰজো নাই কিবা কিবি।
ৰিচাৰ্জতটো যে আজিকালি নহ'লে বহুত ডাঙৰ বস্তু এটা নাইকিয়া।
অ', একদম মানে অও মোৰ যে ই মানে ঘপকে উম ভাবিলে মানে ছিংগে মোৰ ৰিৰ্চাজ নাই নহয়। অ', মানে তেনেকুৱা হৈ যায় আৰু ওলাই গ'লে মানে অ' দুখ লাগি যায় আৰু ওলাই গ'লে মানে ঘপকে কাৰবালে ফোন এটা কওঁ বুলি ক'লে মনত পৰি গ'লে অ' ৰিচাৰ্জ নাই নহয় মানে তেতিয়া এনেকুৱা খং তে নিজৰ ওপৰতে মানে কিবা কিবি লাগি যায়।
বেলেগ ভিতৰত আজিকালি দালি চালি নাথাকিলেও মোবাইলৰ ৰিচাৰ্জ থাকিবই লাগিব মানুহ।
এই চবৰে একেই হে চবৰে একেই।
হেৰি নহয় আৰু মানে কি হয় আজিকালি এ ইনকামিংটো কাটি দিয়ে দেখিছনে নাই।
অ', ঘপকে এয়াৰটেল বুকৰ তেনেকুৱাই অ' আমাৰ জিঅ' বুকৰ নাকাটে বাৰু দেই।
আমাৰ এই আটেল বুকৰ যে আগদিনা ৰিচাৰ্জ কাট আগদিনা আউটগ'ইং পিছ দিনা ইনকামিং কাটতে আজৰি।
অ'। সেইকাৰণে লগে লগে কৰাব লাগে আকৌ সেই জিঅ' বোলে এয়াৰটেলবিলাকৰ। তেনেকুৱাই হয় আৰু। কি কৰিবা এতিয়া উপায়তো নাই, মানুহে যেনেকে সময়ৰ লগত মানুহ মিলি গৈছে। কি কৰিবা মানুহ চবৰে চিন্ত ধাৰা ঠেক হৈ আহিলে, চবেই নিজকে এটা মানে ৰুমৰ ভিতৰত বন্ধ কৰা নিচিনা হৈ পৰিলে আৰু। আজিকালি মানুহ চবৰ ঘৰলৈকে চব নাযায়, দেখিছা নাযায় মানে একেবাৰে প্ৰয়োজনত হে যায়।
আলহী এটা নাইকিয়া হ'ল আজিকালি।
একেবাৰে প্ৰয়জনতহে যায়, ঠিক আছে তেতিয়া হ'লে তুমি কামত লগা দেই ময়ো ফিল্ডলৈ যাওঁ এপাক।
অ', অ', ঠিক আছে আহিবা তেতিয়া।
অ', অ', যাম যাম অ' উম'।
হ'ব দিয়া।